হেল্ল' আহ কি কৈছে?
এ আছো, তুমি কি কৰি আছা?
সয়া মই ভাত বনাইছোঁ।
উ দুপৰীয়া ভাত।
হ।
কিহেৰে বনাইছা?
ভাত এয়া ডাল মাটিমাহ ঔটেঙা বনাইছো।
ৰান্ধিছা হয়।
তাৰ পাছত তিতা কেৰেলা আলু ভাজিছো।
হয়।
আপুনি ভাত খালে?
খালো খালো।
অ',। আপোনালোক লগৰ এই বিশেষ কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো মোৰ মানে মনলে এই মাত্ৰ আহিছিলে। বোলো কোন কৰি আলোচনাকে কৰো। আমাৰ যে এতিয়া অসমীয়া পৰম্পৰা ইাৰ পৰা কিছুমান সুবিধাও হয় কিছুমান অসুবিধাও হয়।
হয়।
এতিয়াতো আমাৰ অসমীয়া পৰম্পৰাতটো প্ৰায় লোপ পাবলৈ মানে লোপ পাব আৰু এনেকুৱা নিচিনা হৈ আছে যে আমাৰ মানুহখিনি অসমীয়া পৰম্পৰা মানে ধৰি ৰাখে থিব বিচৰা নাই, ইয়াৰ মানে সমাধান সমস্যা সমূহৰ সমাধান আৰু কি সুবিধা সমূহৰ বিষয়ে আলোচনা কৰিব পাৰিম নেকি?
পাৰিবা, পাৰিবা।
হয়।
মানে আমাৰ এতিয়া বিশেষকে ক'বলৈ গ'লে আমাৰ মানুহে আমি নিজৰ মানে সাংষ্কৃতিক খিনি ধৰি ৰাখিব পৰা নাই বুলিয়ে ক'ব লাগিব।
তুমি চাব প'ৰা। আজিকালি মানে কি হয়, আমাৰ অসমীয়া মানুহখিনিয়ে চাদৰ মেখেলা পৰিধান নকৰাই হৈছে বুলি ক'ব পাৰি।
হয়, হয় কিন্তু অসমীয়া সং-সংস্কৃতি মানে এনেকুৱা এইটো নহয়। আমি বিহু গামোচা, বিহু গামোচা আৰু মানে সাজপাৰ এইটোয়ে নহয় আমি তাৰ মানে মৰ্যদাও ৰাখিব পাৰিব লাগিব য যদি আমি এনেকুৱা এটা গানত যদি চাদৰ মেখেলা যত মানে আমি পৰিধান কৰিব নালাগে। তাত যদি সেই গানটোত যদি অ, কিবা হেৰি আছে, তাত যদি আমি চাদৰ মেখেলাটো পৰিধান কৰি যদি ওলাও আৰু মানে সেইটো মানে আমাৰ অসমীয়া মৰ্যদাটো হেৰুওৱা নিচিননাহে হ'ন তাত ধৰি ৰখা নহয়, আজিকালি এনেকুৱা কিছুমান আছে। যে পেন্টৰ ওপৰত চাদৰ খন পিন্ধে, এইটো কৰি মানে আমি অসমীয়া সংস্কৃতিতো জীয়াই ৰখা নাই। সেইটোক আমি মানে দিনক দিনে বেয়া ফালে গতিহে কৰাই আছো।
হয়, হয়।
আমি এতিয়া আমাৰ কিছু টো মানে এনেকুৱা হয় নে আগতে আমাৰ হেৰি শিপিনী সকলে চাদৰ মেখেলা পৰি মানে লগাই মেলি বেছি সিহঁতে মানে জীৱন নিৰ্বাহ কৰিছিল আৰু তাৰ মানে ধুনীয়া এটা উৎপাদনো আহিলা আছিল আগতে কিন্তু আজিকালি মানুহখিনিয়ে মানে এনেকুৱা হৈছে চাদৰ মেখেলা ববলৈ এৰিছে তাৰ ফলত মানে আমি এযোৰ মুগা কাপোৰ কিনিবলৈ গলে প্ৰায় প্ৰয় বিশ হেজাৰৰ পৰা পঁচিশ হাজাৰ টকাৰ মানে প্ৰয়োজন হয়। কিন্তু যদি আগৰ নিচিনা নিচিনাকৈ যদি মানুহখিনিয়ে এনেকে মানে চাদৰ মেখেলা প্ৰস্তুত কৰি থাকিলেহেঁতেন আমাৰ কিমান দামত মানে আমি এযোৰ কাপোৰ কিনিব লগগীয়া নহলতে তাৰ ফলত আমাৰ বহুতৰে পইচাও অপব্যয় হৈছে। আগতে নিকিনিলেও নহয়। কিন্তু আমি সিমানটো পইচা দিবলৈ আমাৰ সক্ষম নহয়, তাৰ ফলত এতিয়া আমি কিছুমান বিদেশী কাপোৰকে, কাপোৰকে আমি পৰিধান কৰিবলগীয়া হৈছে।
হয়। এতিয়া তুমি দেখিবলৈ নোপোৱাই হ'বা কিজানি এৰি, এৰি কাপোৰ। এৰি কাপোৰখন আজিকালি মানুহৰ ঘৰত পোৱা নাযায়। এৰি এ, পকু আজিকালি খাবলৈ বহুত টানি হৈ পৰিছে। আগৰ এতিয়া ধৰা এৰি, এৰি নিজে ঘৰতে প্ৰস্তুত কৰি যেনেদৰে এৰী সুতা মানে যিখন কাপোৰ সেই কাপোৰ খন ঠাণ্ডাত লোৱাৰ লগে, লগে বেলেগ কাপোৰ প্ৰয়োই নাছিলে।
হয়, হয় কিন্তু আজি মানে এনেকুৱা আজিকালি এইটো হৈ, গৈছে যে আমাৰ শিপিনীসকল সকলে সেনেকুৱা কাপোৰ বোবলৈ এৰি দিছে।
এৰি দিছে হয়।
তাৰ ফলত আমি বিদেশী শিকাব পৰিলে মানে আমাৰত যাৰ নিবাৰণ কৰিবলৈ বা আমাৰ মানে লজ্জা নিব ণ কৰিবলৈ কাপোৰ পিন্ধিব লাগিবই আমি সেইকাৰণে মানে আমি তেনেকুৱা ধৰণৰ কাপোৰ বিলাক পিন্ধিবলৈ মানে আমি আৰম্ভ কৰিছো তাৰ ফলত আমাৰ মানে এনেকুৱা এটা হৈছে আমাৰ ব্য্ৱসায় প্ৰতিষ্ঠানবোৰতো মানে চাবাচোন বহিৰাগত মানুহৰ হে বেছি মানে আগ আগস্থান হৈছে আমাৰ অসমীয়াতকৈও।
হয়। এতিয়া পুৰুষ বিলাকে পুৰুষ বিলাকে আগতে ধুতি কুুৰ্তা গামোচা এইবিলাক লৈছিলে আজিালি আজিকালি ধৰা পুৰুষ বিলাকে ধৰ লং পেণ্ট চাৰ্ট তেনেকুৱা জাতীয় বস্তুহে পিন্ধিবলৈ ধৰিলে।
হয়, হয় আমাৰো পৰম্পৰাত আমাৰ এতিয়া মানে আমাৰ ধৰ্মীয় সাজপাৰ আকৌ আমাৰ সংস্ কৃতি কৃষ্টি সংস্কৃতি আমাৰ খাদ্যভাস সকলোবোৰ সোমাইে পৰিছে। এতিয়া দেখিবলৈ পাবা তুমি আজিকালি মানুহে মানে দৈ চিৰা এইবিলাক মানে কিছুমান ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় সিহঁতি অকল ৰেষ্টুৰেট ণ্টত থকা মম' চাওমিন পোলাও এইবিলাকে চিনি পাই আজিকালিো সেইবিলাক চ'ব আঁতৰিয়ে গৈছে দৈ চিৰা চাবাচোন দৈ চিৰাকেইটা খালে আমাৰ কিমান ভাল লাগে। দৈ চিৰা তাতে অকমান হ'ব লাগে গু়ৰ।
হয়।
কিন্তু এইবিলাক মানে আজিকালি লুকাবলৈ আৰম্ভ কৰিছে আজিকালি মানুহে ঘৰতে নকৰে দোকানত মানে বস্তুৱে আনি গোটেই বিহুতো যোৱাই দিয়ে কিন্তু আমি ম বিহুত আমি নিজে কিবা এটা কৰি মেলি ক খুৱাব লাগে তেতিয়াহে মানে আমাৰ বিহু বিহু লাগে।
হয়, হয় এতিয়া তোমাৰ নামঘৰলে আমাৰ এতিয়া উঠি অহা প্ৰজন্ম প্ৰায় কমিয়েইে যায় নামঘৰলে কীৰ্তন নাম এইবিলাক ভাওনা আজিকালি তুমি চাবা ভাওনলে তেনেকে মানুহ নাযায় কিন্তু ফাংচন তেনেকুৱা জাতীয় সেইবিলাকত ব বেছি মানুহ দেখা যায়।
এনেকুৱা হয় যে আমাৰ সাজিক কিছুমান সুবিধাও আছে যদি আমি সকলোৱে একগোট হওঁ একগোট হৈ আমি যদি কিবা এটা কাম আৰম্ভ কৰো সেই কামটো সোনকালে সম্পন্ন হোৱাও দেখা যায় আৰু মানুহৰ মনত এটা মানে বন্ধুৰ্বাৱো জাগি উঠ উঠে তাৰ ফলত মানে আমাৰ বহুতৰে সুবিধা হয়। কাৰণ আমি কিবা এটা কাম কৰিবলৈ যদি গোটেই ৰাইজ মিলি কামটো কৰো আমাৰ সোনকালে মানে কামটো পৰা আজৰি পাওঁ, আৰু এনেকে কোৱাছে যে আমি কি এতিয়া বহিৰাগতৰ পৰা কিছুমান মানে অতিথি আহিলে আমি আমাৰ নিজৰ মানে গৌৰৱবোধ কৰা গামোচাখন য আমি সিহঁতক মানে আদৰি আনো তেতিয়া আমাৰ সেই গামোচা খনৰ কথা বিদেশতো মানে চৰ্চা হবলৈ আৰম্ভ কৰে, সিহঁতৰ সিহঁতৰ মুখে মুখেও আমি কেতিয়াবা শুনিবলৈ পাও।
হয়। আজিকালি চাবা তুমি অতিথি আজিকালি মানে নতুন প্ৰজন্মই পাণ তামোল বস্তুতটো চিনিয়ে নোপায় গুটখা তেনেকুৱা বস্তু বোৰহে বেছি খাবলৈ লোৱা দেখা পোৱা যায়। আমাৰ এতিয়া ধৰা অসমীয়া সমাজত সংস্থানতটো বহুত বেছি আধৰুৱা প্ৰতিটো শুভ কামত তামোল পা ব্যৱহাৰ কৰা হয় কিন্তু আজিালি থিয়ৰ পজত মই তোমাৰ চিগাৰেট বা চিখৰ তেনেকুৱা য বস্তুবোৰহে খাবলৈ আৰম্ভ কৰে।
হয়, হয় আজিকালি এইটো দেখা যায় যে আমাৰ কিছুমান মানে অসমীয়া মানুহেই ঘৰতে ইংৰাজী কথা কয় কিন্তু সিহঁতি মানে ইংৰাজীতে বেছি চোকা হৈ যায় কিন্তু অসমীয়াটো পাহৰি দিয়ে থাকে তাৰ ফলত মানে আমাৰ ভাষাৰ মানে চৰ্চাত কমি গৈছে আমাৰ নিজৰ ভাষাটো তাৰ ফলত মানে আমাৰ ভাষাটো কেতিয়ে লোভ পাই যাব বুলিও মানে সম্ভাৱনা এটা আছেগে। আমি সেইটো হবলৈ দিব নালাগে, আমি যিমান পাৰো মানে আমাৰ নিজৰ ভাষাটো চৰ্চা কৰিব লাগে।